আহ, কোৱা।
কি? কৈছে?
এ, ভাত বনাব ওলাইছোঁ।
আহ।
অ', তুমি
মই, আছো।
অ',
আহ, ভাত অ বনাইছোঁ।
অ', ছোৱালীজনী আজি স্কুল বন। ন-ন
বন্ধ অ',
অ',
বৰষুণ কেনেকুৱা, ‌ আছেনে সেইফালে?
অ', আগবেলাটো পৰিলে বৰষুণ, এতিয়া মানে নাই। এতিয়া এৰি সেয়া, আজি বৰষুণ বৰ আজি স্কুল বন্ধ, ভালে হ'ল ন?
অ', অ',
বৰষুণতে অহা দিগদাৰ হ'ল সেই
দিগদাৰ হয় অ
অ অ
তাকে।
য়া
কিবা হেৰি কৰিছেনে, আপুনি ফুল চুলবোৰ কিবা, ভালে আছেনে?
এই, বৰষুণত কতনো ফুল ভালে থাকিব ফুল সোপা মৰহি গছে গৈ অ এতিয়া ফুল
বেলি ফুল খিনি ঠিকে আছে।
অ বেলি ফুল খিনিও সে শালি-শালি গৈছে আগটো।
অ
আগ আগকেইটা হালি হালি গৈছে গৈ, অলপমান মৰহি যোৱা নিচিনা আহ হৈছে, বৰষুণ পৰিলেই বেয়া হয় বৰষুণ নিদিয়া কেইদিন ধুনীয়া হৈ থাকে উম বিলাহী এজোপা আছিলে বিলাহী জোপা লাগিছিলে ইমান ধুনীয়াকে এয়া, এতিয়াচোন বৌ', বৰষুণ পৰিছে বেয়াই হয়, নেকি ইমান হেৰি কৰি দিলো, যত্ন কৰিলো, তাৰপিছতে আকৌ মই', সেয়া, এবাৰ হেৰি এটা ৰুইছো। এইটো কাজু -বাদামৰ, পুলি এটা আনি পেলাই ৰুইছো আহি
কাজু বাদাম আমাৰ ইয়াত হয় জানো
এ ৰুইছো হয় নে নহয় হয় আমাৰ ইয়াত হয় আগতে আমাৰ তাত আমাৰ মাহঁতৰ তাত আছিলে নহয় আমাৰ, উম মা মাং ঘৰতে একে আগতে বহুত আছিলে কাজু-বাদামৰ গছ। ইমান লাগ নহয় কাজু বাদাম
হয় নেকি?
উম্।
অ এতিয়া ঘ ঘৰত- টো হ'লে ভালেই ন? বজাৰত ইমান দাম ভৰি পেলাই কিনি আনিব লাগে।
উম্, এতিয়া বহুত দিন আমাৰ মৰি গ'ল সেইবিলাক গছ বিলাক।
কিবা যত্ন ল'ব লাগে নে নে কি?
যত্ন লয় মানে কি আৰু গছডাল ডাঙৰো হয় নহয়। ইমান যত- যত্ন ল'বও লগীয়া নহয়।
নহয় এনেই প্ৰথম পুলিটো ৰোওঁতে কিবা?
অ পুলিতো ৰোওঁতে- দিব লাগিব অলপমান গোবৰ-চোবৰ আনি পেলাই।
অ'।
হেয়াই এইয়াত নাৰ্চাৰীৰ পৰা এটা পুলি লৈ আহিছো, আনি পেলাই বোলো ৰোঁও চু্ন হৈছে এবাৰ ফুলিছিলেই অকমাণ।
অ'।
প্ৰথম ফুলাৰ কাৰণে নে কি হে চব খৰি গ'ল দেখোন?
অ কিবা আকৌ গছজোপাত ভিটামিন চিটামিন কিবা অভাৱ হৈছে নেকি?
জানো কি আওঁ এতিয়া তাকে- আকৌ বৰষুণো নহয় জানো? ন? এ দুদিনহে ৰ'দ - দিলে। তাৰ আগতো ইমান বৰষুণ - ষফুল সেইকাৰণেও মৰহি গ'ল নেকি আৰু ফুলসোপা।
অ'-
সোপায়ো আজিকালি ঢেৰ পোক হৈছে নহয়। পোক সোপায়ো- খাওঁ। ক'লা পৰি গ'ল গৈ দেখোন। আৰু আম এডাল লাগি- ছিলে নহয় আমডাল ইম-
কি হেৰি নাৰ্চাৰীৰ পৰা আনা নে?
নাৰ্চাৰীৰ পৰাই অনা আছিলে।
এইটো কাজু টো আপুনি নাৰ্চাৰীৰ পৰাই আনি লগাইছিলে?
উম নাই চাই পাই আনিছে।
আমডাল কি লাগিছি ছিল নেকি?
লাগেচ ছিলে সব ফুল-চুল কলা পৰি পৰি মৰহি গ'ল এটাও নৰলে এইবাৰ
কিয় বা?
জানো কিয় নৰলে? লিচুজোপাও নৰলে যাও হম।
নাৰ্চাৰীত গৈ পেলাই আকৌ নহ'লে সুধিব লাগিছিলে কিহৰ কাৰণে নৰল?
উম, যাবা লাগিব যাবই পৰা নাই আৰু
কাজুতো মানে সুধিছিল যে মই হেৰি তেনেকৈ লগালে হয় যদি আমিও লগাব পাৰোঁ দেখোন ন?
অ, পাৰিবা কাজু বাদাম হয়
গছ গছজোপা কিমান ডাঙৰ হয় নো?
গছডাল ডাঙৰ হয় অলপ মানে লিচু গছৰ নিচিনা ধৰিলোৱা ৰবাবটেঙা নিচিনা ডাঙৰ হ'ব।
হয় নেকি?
উম, কাজু বাদামটো খাই পাইছা নে নাই? নহয় সেইটো কিনি খোৱাটো তুমি গু হেইটোহে খাই পাইছা ন কাজু বাদামটো। তাত ফল এটা হয় নহয়। কাজু বাদামটো ফলটো সেই এটা হেৰি নিচিনা আপেলৰ নিচিনা বস্তু হয়। তাৰ তলতহে গুটিটো লাগি থাকে। অ সেই ফলটো খাই পাইছা নে নাই?
অ সেইটো নাই খাই পোৱা।
অ, আমি পাইছোঁ বৰ ধুনীয়া লাগে খাই।
অ, আপোনালোকৰ ঘৰতে গছ আছিলে আৰু।
আমাৰ তাত যে আগতে ধেৰমাল ধেৰ আম তাৰপিছত কাজু উম আকৌ লেতেকু পনিয়াল এ একো অভাৱ নাছিলে, লেটেকু আছে নেকি তোমালোকৰ
অ লেতেকু আছে
পুলি হৈছে নে বাৰু
পুলি আছে অ হৈছে
লেতেকো পুলি দুটা মানহে আনিবগৈ লাগিব ৰ'বা মই এতিয়া মানে
আগতে যে মই আপোনাক এটা হেৰিত পুলি দিছিলো কিহৰ দিছিলো নৰা বগৰী দিছিলো নে প্লামৰ দিছিলো পুলি এটা
উম নাই নহয় দিয়া লেতেকু পুলি এটা আনিম বুলি কৈছো এ নানিলা নহয়
প্লামৰ পুলিটো আনা নহ'ল ন
উমহো নানিলা লেতেকু পুলিটো
অহ
লৈ আহিবাচোন মোলৈ ৰুম ইয়াতে আমাৰ বাৰীখনো অকমান ডাঙ ন ন বোলে এটা শিপা ৰুই থৈ দিলে উম পনিয়াল এজোপা ৰুইছো
পনিয়লো ৰুইছে নেকি
উম পনিয়ালৰ গছ এডাল ৰুইছো তাৰপিছত আকৌ এয়া হেৰি ৰুইছো লেতেকু এডাল ৰুব পাৰিলে
অহ
সলহাই খিনি ঘৰতে হৈ থাকিলে
ফল যিয়ে নহওক কম কেলে গক ঘৰতে সাৰ সুৰ নিদিয়াকৈ তেনেক ন খাব পাৰিলে ধেৰ আজিকালি কিনি আনিলে ইমান সাৰ দিয়া থাকে কে
উম মেডিচিন নে নপকাকৈ এ গেলি নাযাবলৈ কিমান কেমিকেল মিহলাই
উম তাকে মই হেৰি এ কাজু পুলি এটাহে মোক দিব অ আপুনি কিনিহে আনিছে ন কাজু পুলি এটা মোৰ তেনেকে ৰুবহি লাগিব ৰ'ব তেনেকে হয় বুলি নাজানো নহয় মই
কিনি আনি পেলাই ৰুই থৈ দিবা
অ', আজিকালিতো ধৰক অৱ নাৰ্চাৰী বিলাকত কিবা কিবি পুলি পোৱা যায় ন? মই কিন্তু কাজু পুলিতটো পাই বুলি নাাজানো, মোৰ কাজু ইয়াত হয় বুলি ভাবাই নাই।
সাজু হ'ব ইয়াত। এ আমাৰ ওচৰত দে অ এইডোখৰতে মানুহ এঘৰে হেৰিও কৰিছিলে, আঙুৰ গছ এডালো ৰুইছিল।
এই নহয়, আঙুৰটো আমাৰ ইয়াত মানে মাটিতো হেৰি নহয় নহয় যে পাহাৰীয়া ঠাইত বেছি ভাল হয়। সেইটো কাৰণে পাহাৰীয়া ঠাইতে হয় নে কি মাটিত হয়?
উম, ইয়াতে হৈছে দেখোন ইমান ধুনীয়াকে লাগিছিলে। অ ল ও টোক
নহয় নহয় লাগে লাগে, আমাৰ বটা বটাহতৰ ঘৰটো, কিন্তু টেঙা।
অ খাই নেপালো বাৰু কেনেকুৱা টেঙাহ নে মিঠা নে
কিন্তু টেঙা হয়। এমাহ আমাৰ বটাহতৰ ঘৰতো লাগিছিল নহয়। টেঙা হয়। মাটিটোৰ কাৰণে। বৰ্তাই আকৌ ক'লে ক'লে মাটিটোৰ কাৰণে নহ'ল নেকি। আমাৰ আকৌ বৰ্তাই এইবোৰ বহুত ৰুয়ে নহয়। ফল-মূলৰ গছ বহুত ৰোৱে, একেবাৰে একো নাই বুলি মানে ক'ব নোৱাৰে আৰু।
উম।
কমলা।
অ আমাৰ আমাৰো দেউতাহ ৰুইছিলে আগতে। আমাৰ দেউতাও ধেই ৰুইছিলে। কমলা, লেচু, আম, মালধৰে আম একে কেঁচা পাই মিঠা। মালধৰা আম এজোপা বাৰীত এতিয়াও আছে গছডাল। এইবাৰ এতিয়া কমিলে আৰু লাগাটো।
আম এজোপা আনি পেলাই লগোৱা গৈছিলে, আম লাগিলেও কিন্তু চাপৰতে লাগিলে, কিন্তু আমকেইটা ফাটি যায় কিয় বা? কেঁচাতে ফাটি যায়গে। কিবা ভিটামিনৰহে অভাৱ নে জেগাখিনিত বেছিহে ভিটামিন নে কি নেজানো। দেউতাই ক'লে আকৌ এইটো আম। মানে হেৰি এই বাহিৰৰ পৰা আনিছিলে পুলিটো। ক'লে এইটো আম তাৰ মাটিৰ লগত নিমিলে কাৰণে, ইয়াতে এনেকুৱা হৈ গৈছে নেকি?
উম, এ আজিকালি আকৌ এটা। তাৰ ৰঙা আম ওলাইছে নহয়, ৰঙা-ৰঙা
অ' সেন্দুৰীয়া
সেন্দুুৰীয়া আম এটা ওলাইছ
অহ
বৰ ধুনীয়া ন দেখ
অ', দেখিবলৈ ধুনীয়া, আমাৰ খুৰাহঁতৰ ঘৰত আছ মিঠা ধুনীয়া মিঠা
অ, এইখিনিতে মানুহ এঘৰ আছে, লাগ আছে কিন্তু লুডুপা খাই
অহ
খোৱা নাই, মিঠাহে হয় নে, কি হেনে বোলো
আঁহ নাই কিন্তু আমটোত
অ', একেবাই দেখিব বৰ ধুনীয়া ন? ৰঙা বিটটো নিচিনা হয়
অ দেখিবলৈ ধুনীয়া, অ'
অ', দেখিবলৈ বিত
দেখিবলৈও ধুনীয়া, খাবলৈও ধুনীয়া।
উম, মই বোলো এটা আনিব লাগিব এনেকুৱা পুলি
এতিয়া এবিলাক যোৱাই হোৱা নাই নাৰ্চাৰি ফালে
অ'
গুৱাহাটী ফালে গ'লে সেই নাৰ্চাৰীত পোৱা যায় তেতিয়া
অহ।
এতিয়া যোৱাই হোৱা নাই আৰু গুৱাহাটীত।
নাৰ্চাৰী, এই আমাৰ হেৰি, বাইদেউহঁতৰ তাত তো নাৰ্চাৰী সিহঁতেও খুলিছে নহয়, সিহঁতকো গম ল'ব চোন।
সিহঁতৰ ফলহা বস্তু আছ
চব ৰাখিছে আপোনাৰ, চব ৰাখিছে একে যি চাপৰতে গুলনেমু লাগি আছে।
উম যাব লাগিব, দন্দুৱাতে ন?
অ সেইফালে পায় অ
উম যাব লাগিব চাবলৈ
অ
ফলহা বস্তু পুলি সোবা ৰুই থলে ভাল ন দুটা এটা লাগে থাক
লাগি থাকে অ ঘৰতে খাবলৈ ভাল হয় অ
যি দুটা বেছিকে নালাগে নে নাই কমকে লাগিলে তেওঁ খাব
খাবলৈ হয় অ
অ অ হ'ব দিয়া বাও ন মই এতিয়া ভাত বনাও অ অ হ'ব দিয়া ছি ছি